হেল্ল হেল্ল'।
অহ অহ বাইদেউ ভালে আছে?
অহ আছো। আপোনাৰ ভাল?
নহয় আছো দিয়ক আৰু এই গৰমত আও।
আহ। পিছে মই অলপ ফুৰিবলৈহে আহিলো।
অ অ ওচৰত নে দূৰত?
এ বেছি দূৰত নহয় দিয়ক ওচৰতে আৰু গাঁৱতে মানে অলপ ইটো মূৰত আৰু গাঁৱৰত।
হয়।
তাতে আহিলো আহ।
আপোনালোকৰ পৰিয়ালৰ নে নে?
অহ পৰিয়ালৰ পৰিয়ালৰ এইয়া আমাৰ এ এ ভাগিনক ঘৰত আহিলো এই সৰুতো খালি কৈ আছে যাম যাম কৈ আছে সিহঁতক সৰু ল'ৰা ছোৱালী আছে যে খেলিবৰ কাৰণে।
থিকেই আছে। এইকেইদিন মানে ঘৰতে সোমাই আছে যে তাৰ আমনি লাগি গৈছে। এয়া অলপ সেইকাৰণে আহিলো আৰু। অহ সেইকাৰণে বন্ধ বোলো আহ আজি তাতে অকমান ঘূৰি আহো গৈ এ ওলাই আহিলো। আহি লৈ নক'ব আৰু তাতে মানে একেবাৰে চাৰিটা গোট খাইছে কিনেকোৱা উৎপাত কৰিছে আৰু।
বহুত দিনৰ মূৰত পাইছে তাতে আৰু।
নানিলেও নহয় গৈ পালেও মানে ল'ৰা ছোৱালীয়ে মানে বস্তু মানুহৰ ঘৰত চোফাৰ টোফাৰ গুচু কি বিচনা খেচি বেয়াও লাগে দিয়কচোন আজিকালি আজিকালি বোৱাৰী মানুহ। অ বোৱাৰী মানুহ কৰবাত আকৌ কিবা ভাবে আৰু বোৱাৰীজনী আকৌ ভাল আ বহুত বস্তু চস্তু ধুনীয়া চিজিল কৰি পেলাই ৰাখে। মানে বছ মানে ডিচিপ্লেইনত থাকে আৰু।
অ।
অৰ তৰ বস্তু তত পেলাই কৰি থৈ নিদিয়ে আৰু। হেৰি কৰি থাকে। বস্তুখিনি ধুনীয়া চিজিলত একদম সজ টাইট হয় বস্তু সজোৱাত মানে বহুত মানে ভাল আৰু।
অ চখীন মানে চাগে মানুহটো চাগে বস্তু
অ অ মানুহজনী এই চখিন আৰু ই বস্তু চস্তু মানে ল'ব, কিবা কিবি খেলনা বস্তু সজাই থব সেয়া দেখিলে সেয়া দেখিলে সেয়া ল'ব বিচাৰে। খেলা বস্তু মানে আৰু কিবা-কিবি আকৌ মিলোৱাও ওলাইছে যে সেইবিলাকো মানে ল'ব বিচাৰে। সেয়া আৰু। বেয়াও লাগে নহয় যদি আৰ কে আৰু বেয়াও পাব পাৰে ইমান উৎপাত কৰে একেবাৰে। অ। এ সে
আপোনালোকৰ ফালে আজি বতৰটো কেনেকুৱা?
এ বতৰৰ কথা আৰু কি ক'ব মানে আগবেলা অলপ হেৰি দি আছিলে বহুত ৰ'দ মাৰিছিলে আগবেলা। এতিয়া আকৌ ইমান ধুনীয়া বতৰ মানে বতাহো মাৰিছে অলপ। ভাল লাগিছে আৰু এই দুপৰীয়ালকে মানে দুপৰীয়ালৈকে শান্তি পোৱা নাছিলো আৰু ইমানেই গৰম পৰিছে।
হয় এতিয়া এই একেই। আমাৰ ফালেও সেয়া বতাহ মাৰি আছে।
অ, বতৰটো এই ঠাণ্ডা বতাহ মাৰিছে কাৰণে অলপ আৰু বুলি ভাবিলোঁ বতৰটো অকণ ভাল আৰু যাওঁ আৰু ইহঁতেও উৎপাত কৰি আছে যে।
হয়।
সেটো সেটো কাৰণে ওলাই আহিলো আৰু যামগৈ বেছি দেৰি নকৰো আৰ আৰু নহ'লে এই ৰাতি অলপ দেৰি হ'লে মানে এই ৰাস্তাটোৰ পা আহিব বিৰাট দিগ দাৰ জানেনে? এই ট্ৰাক বিলাক যে এনি ইমান কাষত ৰখাই থৈ দিয়ে। মানে আহিলে অলপ অ ওল ৰং চাইড হৈ যায় গৈ আহা সময়ত। কিবা মানে ট্ৰাকবিলাকো ৰখাই থৈ দিয়ে আপোনাৰ একো দেখা নাপায় ৰাস্তা। তাতে ছাইডবিলাকত খালি হোটেল বিলাক সৰু সৰু হোটেল বিলাক আপোনাৰ চাহৰ হোটেলবিলাক
হয়।
সেই চাহ খাবৰ কাৰণে মানে গাড়ী বিলাক ৰখ ৰখাই থৈ যে, এইয়া আৰু মানে সেইকাৰণে অকণ সোনকালে যাম গৈ আৰু। আকৌ আৰু গৈ আকৌ ৰাতি ৰান্ধা-বঢ়া আছেই।
হয়, সেইটো এটা ডাঙৰ ভেজাল মানে।
অ, সেইটো এটা আছেই। আকৌ এই ৰন্ধা-বঢ়া কৰা বুলিলে বৰ টেনচন লাগে মানে আৰু।
এফালৰ পৰা আহি লৈ পেলাই এনেও টন লাগে।
অ টানেই লাগে মানে এফালৰ পৰা আহাৰ পিছত। আকৌ জানিব আকৌ ৰাতিৰ তিও বনাব লাগে মোৰ মানে।
মানে ভাতেই নহয় নহয় অকল, আকৌ ৰুটিও বনাব লাগে।
আপোনালোকে ৰুটিও খায় নেকি?
ৰুটি মানে আৰু আমি মই মানে কি জানে ৰাতি মোৰ ভাগত যদি ভাত পৰে ভাতেই খাওঁ। ৰুটিত যদি হয় ৰুটিয়ে খাওঁ আৰু। সিহঁতৰ আৰু মানে দেউতাকৰ দেউতাকৰলে বনাব লাগে যে ৰুটি।
হয়।
সেইকাৰণে মানে ৰুটিয়ে খাওঁ আৰু বনাব লাগে কিবই দিয়ক এই অলপ মানে চুগাৰটো বাঢ়ি আছে যে মানে বৰ দিক দাৰ হৈছে দিয়ক মানে অ
তে ৰাতি ৰুটি খাব দিব এহ
অ সেইটোৱে।
আৰু ই উখোৱা চাউলৰ ভাতটো খাব দিব দিনত।
অ, দিনত মই এতিয়া উখোৱা চাউলৰ ভাত তে দিওঁ এতিয়া আমি ভাত আকৌ দুবাৰ দুবাৰ ভাত বনাওঁ এবাৰ আমাৰ কাৰণে এক্সট্ৰা বনাওঁ আকৌ তেওঁ কাৰণে এক্সষ্ট্ৰা বনাওঁ আৰু
অ এয়া এটা বৰ কষ্ট দিয়ক দুবাৰ দুবাৰ ভাত বনাব লাগে
সেয়া এটা একেবাৰে মোৰ মানে কৈছে না আৰু মানে কষ্ট কৰিছো আৰু দিয়ক বেমাৰ বেমাৰটো ভাল হওঁক আৰু
হয় হয় নহলে চিন্তাও এটা হৈ থাকে দিয়কচোন
অ অ চিন্তাও হৈ থাকে অহ সেয়া তাৰপিছত আৰু
দুপৰীয়া ভাত কি দি খালে
দুপৰীয়া ভাত এ দুপৰীয়া ভাত আজি মানে কিবা হেৰি খালো আৰু নে কলাডিলৰ ভাজি আকৌ অ দা দালি বনালো চেপা চাটনি বনালো আকৌ আলু সনা কৰিলো সেই গৰমৰ কাৰণে মানে তেনেকেই খাইছোঁ আৰু
হয় আমাৰো সেয়া দাইলতে কঠাল গুটি দিলো আৰু তাৰপাছত আলু পিটিকা কৰিলো আৰু ভাতকেলা আছিলে আলু সতি মিক্স কৰি পেলাই পিটিকা কৰিলো আও নেমু ললো আও তেনেকেই খালো আৰু।
অ'। অ ময়ো নেমু ললো এইবাৰ আকৌ আমাৰ বজাৰত আকৌ নেমু খিনি একেবাৰে ইমান ডাঙৰ ডাঙৰ এ ৰখো যে কে কিমান ৰস ওলাই মই
সে ছটা আনিলো কিজানি মোৰ দু এসপ্তাহ মানেই যাবগৈ ইমান ৰস মানে নিমুখিনি
অ কাজি নেমু চাগে নিকি
অ ভালো লাগিছে একেবাৰে ৰস ৰস মানে অ হেৰি কৰি লৈছে আৰু ইমান ৰস ওলাইছে অ এই মই ভাবো কেতিয়াবা অ
দুজোপা গছ আছে যেন তাকে মানে টুক টাককে খাবলৈ হৈ থাকে আৰু
অ আমাৰো আছে দুজোপা গছ মানে কিন্তু গছত ইমানকৈ লাগা নাই আৰু কমকৈ লাগিছে
নে সেইটো কাৰণে বোলো থাকক। কেতিয়াবা মানে সেই নহলে মানে তাৰ পৰাই আনি পেলাই খাম আৰু। সেইটো কাৰণে মানে এ হেৰি কৰিছো আৰু। অ পিছে চাহ তাহ খালে নে নাই?
নাই চাহ তাহ খোৱা নাই, এ তাকে চোতালত বতাহ মাৰি আছে যে তাকে বহি আছো। অকমান দেৰিকে খাম আৰু অকমান আন্ধাৰটো হৈ লক।
অ আমাৰো আকৌ চাহ হে অকনমান দেৰি কৈ খাব লাগিব আকৌ চাহ নেখোৱালৈকে আকৌ কি কিতাপ ল'বই নাযায়।
অ হয় হয়।
সেইটো কাৰণে মানে চাহো দিম আৰু কিতাপো ল'ব।
হয় ঠিকে কৈছে, একেই এইচব চাহ নোখোৱালৈকে কিতাপ নলয়।
অ কিতাপে নলয় চাহ নেখোৱটোৱে। সেই কাৰণে আকৌ, এইকেইদিন আকৌ বন্ধৰ কাৰণে পঢ়িবও বিচৰা নাই, কিবা কিবি মানে স্কুলৰ পৰা মানে প্ৰশ্নও দি আছে নহয়। সেই প্ৰশ্ন অলপ অলপ কৰিছে আৰু সেয়া এ
সে সে এচাইটমেন্ত দি আছে? প্ৰত্যেকটো চাবজেকৰে মানে এচাইট মেন্ত দিছে কৰিবলৈ কাৰণে ঘৰত, এতিয়া মানে বন্ধৰ কাৰণে। স্কুল খোলা মাত্ৰকে আকৌ জমা দিব লাগিব।
অ হয় নেকি? অ আমাৰো দি দিছে যেনিব সেই আৰু বোলে এদিন বোলে কি দিলে পাহৰিলে, ৰাতি সেয়া বন্ধু এটাৰ পৰা হোৱাটছআপ কৰি পেলাই আকৌ সুধি লৈছে তেতিয়াহে আৰু মানে। সুধি পেলাইহে গম পাইছে কি কি কৰিব দিছে মানে।
আমাৰ আকৌ আহি ঘৰত মানে আহিলেহে কৰা হ'ব আৰু দেউতাকৰ ঘৰত গল যে।
অ সি এতিয়া ঘৰত নাই নেকি?
নাই নাই মই আকৌ মাৰ লগতে থাকো মা অকলশৰীয়াৰ কাৰণে। সি বন্ধৰ কাৰণে মানে দেউতাকৰ ঘৰত গ'ল ফুৰিবলৈ।
অ।
এতিয়া অহাৰ পাছতহে মানে কৰিব আৰু এইবোৰ।
অ সি তেতিয়া হ'লে এইকেইদনা তাৰ পঢ়া শুনা নকৰে আৰু।
নাই পঢ়া শুনা গ'ল আও এইকেইদিন আও।
অ কিতাপ কানি লৈ গৈছে নেকি?
নাই নাই কিতাপ পানী আৰু দি পঠিয়ালেও কাম নাই পেহীয়েকৰ ল'ৰা দুটা আছে নহয় খেলিব।
অ অ।
সেইকাৰণে কিতাপ বোলো দিয়ে পঠিওৱা নাই নপহে যেতিয়া আও
অ অ অ। অ ঠিকে আছে দিয়ক অকণ ঘূৰিও আহকগৈ।
হয়। খেলক অকণমান টাইম, তাৰপিছত আকৌ স্কুল খোলা কেইদিনমান দিন আগত আগত থৈ যাবলৈ ক'ম।
অ অ অ তেতিয়া সেইখিনি ধুমা ধুম কৰি ল'ব আৰু।
হয়।
অ এঅ
আকৌ পৰীক্ষাও পালে সি নহয়, আকৌ পঢ়িবও লাগিব সিফালে।
অ অ পৰীক্ষাৰ
হয় তিনিমহীয়াটো আগ আগতে হৈ যায় যে মাৰ্চতে হৈ যায় যে আমাৰ। তিনিমহীয়া এতিয়া মানে এতিয়া আগষ্টত মানে এতিয়া ছমহীয়াটো হবই।
অ আমাৰো চাগে সেই সিমান মানতে দিব আৰু চাগৈ।
হয়।
আ তেনেকুৱাতে ছাগৰ আমাৰো হ'ব আৰু আমাৰোনান কৈ আছো এইখিনি বস্তুখিনি ক্লিয়াৰ কৰিবলৈ বোলো সময়লৈ থৈ দিব নালাগে, আগতীয়াকৈ ক্লিয়াৰ কৰি লব দিলো। এই কোনোবা সময়ত কৰে, কোনোবা সময়ত নকৰে, একেবাৰে মানে যেনে- তেনে কৰোঁতে কৰো তে কিন্তু আখৰো ইমান ভাল নহয়, হেৰিও নহয়?
হয় এ মানে কৰিবলৈ দিয়ে এইটো ধক